কি কৰি আছা?
আছো এনে তুমি।
মইও এনেই আছো।
আহ।
ভাত খালা?
অ জাষ্ট খালো, তুমি খালা?
অ নাই খোৱা, তুমি কিহে দি খালা?
অঁ আজি চিকেন আছি লে‌।
অ অ ভালে হে বাকী এতিয়া কি কৰি আছা ভাত খোৱা
নাই এনেই বহি আছোঁ। অলপ দেৰি আছে শুব কাৰণে
অঁ অঁ অঁ বাকী কলেজ ষ্টাৰ্ট হ'ল
তুমি কেতিয়া খাবা হা
মই দেৰি আছোঁ ৰবা
আহ আহ আচ্ছা
কলেজ ষ্টাৰ্ট হল
কলেজটো এতিয়া মানে আমাৰ একজাম শেষ হৈছে ত' এতিয়া চামাৰ ভেকেশচন দিছে আৰু হেল্ল' হেল্ল' হেল্ল'
আজিকালিতো এম আই ডবল
অ শুনা পাইছো কোৱা
হেল্ল'
হেল্ল' হেল্ল'
অ অ পইচা আজিকালিো ডিগ্ৰী চাৰি বছৰ কৰিহি হেল্ল' শুনা পাইছা হেল্ল'
আহ শুনা পাই আছো মই অ অ পাইছো
অ আজিকালো ডিগ্ৰী চাৰি বছৰ কৰিলো অ আজিকালো ডিগ্ৰী আজিকালিতো ডিগ্ৰী চাৰিবছৰ কৰিল
আহ
তুমি কি ভাবিছা সেটোৰ
উম তাক আমাৰ মেমহতে কৈছে কৰিব কাৰণে পৰিয়াৰটো
বা কিবা
অ আমাৰ মেমহতে কৈছে কৰিলে ভাল বহুত এডভানটেজ আছে আৰু মানে চাকৰিৰ ক্ষেত্ৰতো ভাল আৰু
য
হেল্ল'
ছে
হেল্ল' হেল্ল' হেল্ল'
াইছে
হেল্ল'
হেল্ল' শুনা পাইছা
অ মাজে মাজে মাতো অহা নাই। কিয় বা।
ইছু দি আছে নেটৱৰ্ক ইছু দি আছে বহুত। বহুত প্ৰব্লেম দিয়ে। উ হ বাকী তুমি কি ভাবা। তুমি কৰিবা নে নাই ফ'ৰ ইয়াৰছ আডাৰ গ্ৰেজুৱেট এফ াই জি ইউ পি।
অ তাকে এইটো মানে আমাৰ মেমহতে কৈছে যে কৰা বহুত এডভানটেজ আছে আৰু।
হম হম হম
চাকৰিৰ ক্ষেত্ৰতো ভাল আৰু বহুত প্ৰিফাৰেঞ্চ পায়।
হয় হয়
আৰু মানে। তটো অকল এনেকুৱা নহয় যে হেৰি কৰিবই লাগে াকে নিজৰ মতে মানে? থ্ৰী য়েএছ কৰি আমি ওলাই যাব পাৰু আৰু মান মেজ ল ন মেজৰ লোৱা ষ্টুডেন্ট বোৰহে মানে এইটো কন্টিনিউ কৰিব পাৰে মাইনৰ ষ্টুডেন্ট বোৰ কন্টিনিউ কৰিব নোৱাৰে মানে।
অ অ সেই সেইটোে
যোনে মাইনৰ অ যোনে মাইনৰ লৈছে ন যাৰ মেজৰ নাই সিহঁতে মানে থ্ৰী ইয়াৰ্চ কৰি কেনে ওলাই যাব পাৰে।
আৰু যাৰ মেজৰ আছে সিহঁতৰো মানে কৰা নকৰা নিজৰ ইচ্ছা আৰু। কৰিলে কৰিব পাৰে উম এনেকুৱা কিন্তু কলেজত মানে পি এইচ ডি কৰা টিচাৰ থাকিব লাগিব তেতিয়াহে সেইটো কলেজত মানে
অ হ তেতিয়া হ'ব কণ্টিনিউ হ'ব ৰাই অ অ উ
কাৰণ অ একয়ে
বাকী আৰ আৰু কোৱা অ', অ', চব কলেজত নাই চাৰি বছৰটো ম বহুত অ', অ', বহুত কলেজত মানে চাৰি বছৰটো, এতিয়ালৈকে মানে আনা নাই। অ।
অ', অনা নাই। তাকে টিচাৰ বোৰো ইমান হেৰি নহয় ন, সিকাৰণে অনা নাই আৰু।
অ', আৰু ইবছৰ অ', ছাৰ টিচাৰ অ', আৰু বহুত মানে চাৰিবছ সেইটো কৰিলে কি হয়। অ', টিচাৰো লাগে আৰু লগতে এ সেনেকুৱা টিচাৰ এভেলেবল থাকিব লাগিব চাবজেক্ট- বা ইচকাৰণ ইটো চাৰি বছৰটো অলপ বেলেগ টাইপৰ হৈ যায় ন। মাচ অ।
উম, অ', তাকে। আৰু মানে এটা ডিপাৰ্মেন্টত পাচজন বা ছয়জন এনেকুৱা ষ্টুেণ্ট থাকে থাকিব লাগে তেতিয়াহে সেইটো মানে সেইটো চাবজেক্টৰ ওপৰত ক্লাছ হ'ব নহলে মানে নহয় এটলিষ্ট ফাইভ-ছিক্স এনেকুৱা লাগে আৰু। তাইক
লাগে আৰু চি মানে তোমাৰ কি হয় অ থ
অ এইটো অ মানে এটা আছে মেজৰ অনাৰছুইট ৰিচাৰ্চ আৰু এটা আছে অকল অনাৰ্চ আৰু যদ অৰ্নাচ উইড ৰিচাৰ্চ কৰো ত চেভেন পইণ্ট ফাইভ পইণ্ট লাগে আৰু নহলে মানে নোৱাৰি উম
সেইটোৱে ৱে। অ', যেতিয়া তোমাৰ চাবজেক্টটো চি জি পি এ মা তেতিয়াহে এপ ওৱাই জিউ পি মানে চাৰি বছৰটো কৰিব পাৰিম। নহ'লে মানে চবে নোৱাৰে কৰিব। তিনি বছৰৰ কৰিব লাগিব, নহ'লে।
অ', অ', নোৱাৰি। উম, কিন্তু অনাৰ্চটো পাৰি আকৌ মানে ছেভেন পইণ্ট ফাইভ নাথাকিলেও সেইটো কন্টিনিউ কৰিব পাৰি বাচ অকল মেজৰ ষ্টুডেন্টবোৰে আৰু যদি ৰিচাৰ্জ কৰিব বিচাৰে তো ছেভেন প‌ইন্ট
অনলি ফৰ ড হম, উম, উ।
তাকেহ। এতিয়া সেইটোয়ে আৰু ভাবি আছো। কি কৰো কি নকৰো মে মত টো কৈছে কৰা বুলি কৰিলে ভাল
অ আহ সেইটোয়ে
তুমি কি কৰি আছা পিছে কি পঢ়ি আছা এতিয়া
মই এতিয়া ডিগ্ৰী পঢ়ি আছো বাৰু তুমি
অ ময়ো ডিগ্ৰী ছিক্স চেম পালো আৰু এতিয়া
হালে বাকি
আছে টিভি চাই আছে
আহ চিৰিয়েল
অ', ছিৰিয়েল। ইণ্ডিয়ান চিৰি েল আৰু ন্দামা
চিৰিয়েল আমাৰ আমাৰতো কালাৰ্ছত, বাপৰে বালিক টো বধু বালিকা-বাধু। হম।
এইটো পুৰণা চিৰিয়েল টো এতিয়াও চলি আছে এতিয়া কিমান বছৰ হৈ গৈছে। সেইটো যে ইয়ে ৰিস্তা ক্যা কেহলাতা হ্যায়।
ইয়ে ইয়ে ৰিষ্টা কিয়া কেহলাটা হে কচুতি জিন্দগী দিয়ে থাকে আৰু চাই থাকে বোৰ।
অ', তাকে। শেষে নহয় ইটো মানে কি ক'ম আৰু জেনেৰেশ্যনৰ অ, জেনেৰেশ্যন আহিয়ে থাইক
জেনেৰেশ্যন আমাৰ আমাৰ জেনেৰেচন হয় নেক্স জেনেশ্যন আহি পাব তথাপি কচোতি জিন্দগী এইবোৰ চলি থাকিব।
এইবোৰ শেষ নহয়, তাকেহ।
সেইবোৰ শেষ নহয় আৰু কিবা এটা ভালো লাগে দিয়াচোন চাই ইণ্টাৰেষ্ট লাগে উম উম উম উম- উম অ' কি হ'ব অ 'আৰু হেৰি কি বুলি কয় আহ। সি নাম আছিলে ই নাম আছিলে মই পাহৰি গৈছোঁ ৰ'বা মোৰ পাইটত আছে মুখত আহখনে অ ' বাকী আৰু কোৱা।
বাকী তাকে আৰু এনেকুৱাই আছো। বাকী চবৰে ভাল খবৰ। হেল্ল।
তাৰপিছত অ, এ হেৰি গ্ৰেজুৱেচন শেষ হোৱাৰ পিছত কি শেষ হোৱাৰ পিছত কি, কি কৰিব ভাবিছা। হেল্ল'
উম অ 'হেল্ল'
অ', পলু গ্ৰেজুৱেচ শেষ হোৱাৰ পিছত কি কৰিব ভাবিছা। চ,
হেল্ল'‌, হেল্ল। ইমান নেটৱৰ্ক বেয়া কিয় বা হেল্লো
অ 'নেতৰ্ক
মাততটো মাজে -মাজে আহে গাই অ' হেল্ল' অ' মাজে -মাজে আহে মাজে -মাজে গুচি যায় কিয় বা
কিয়বা নেটৱৰ্ক ইছ্যু বহুত দি আছে। অ' তুমি তাৰ পিছ গ্ৰেজুৱেচন শেষ হোৱাৰ পিছত কি কৰিবা ভাবিছা মানে কিবা পঢ়িবা নেকি?
তাকে কি কৰো এইটো চাওঁ আৰু ৰিজ ৰিজাল্টো চাই লও কেনেকুৱা হয় তাৰপিছত যদি ভাল হয়তো ক নহলে বা কিবা জব চবৰ কাৰণে
জব কৰিম এই গবানেট জবোৰ দিবা মতো গভমেট জব এ এপ্লাই কৰিম দিবা
অ কৰিব লাগিব এইবোৰ
উম
কে
কালি প্লেন কি কৰিবা কালি দিনটো ফুৰিব যা
অ কালি যাম অ বাৰ্থডে পাৰ্টি আছে ফ্ৰেড এজনী তাতে যাম আৰু হেল্ল'
অ বা পাইছা
অহ তুমি শুনা লৈছা মই কি কছো বাৰ্থডত যাম বাৰ্থডেত কালি ফ্ৰেণ্ড এজনৰ বাৰ্থডে আছে
অ শুনা বাৰ্থ পাৰ্ট জইন কৰিবা বুলি
আহ হে হে হে তোমাৰ কি প্লেনিং তেনেহলে
শুনা পাইছা মা দেব
পাইছো পাইছো শুনা বাই তোমাৰ কি প্লেনিং পিছে
মোৰ একো্ পেলেন নাই মই
উম উম ঘৰত থাকি বৰিঙো লাগি যায় কিমান ফোন চাওঁ ৰীল স্ক্ৰল কৰি কৰি চকু বিষাই যায় জানা হেল্লো
মই গৰমত ঘৰতে থাকিম ৰ'
আচ্ছা নহয় মই কৈছো যে মানে মোবাইল খুচৰি খুচৰি চকু বিষাই যায়
অ অ সেইটয়ে কি ৰিলচ কিমান আৰু মোবাইল বেছি চালো ভাল নালাগে মাথা চাথা বিষাই থাকে মোৰ।
তাকে এইকাৰণে কিমান চওঁ সকাৰণে ওলাএ যাম আৰু নাযাও বুলি ভাবিছিলো কিন্তু যাম আৰু বেয়াও পাব তাই আৰু কিমান আৰু মোবাইলো খুচৰি থাকিম
আৰু ইমান গৰমত ওলাব মন নাযায় ইমান ৰ'দ দিছে
অ তাকে তো
সেইটোৱেইটো
ছাতিও কাম নিদিয়ে চাণচক্ৰীমেও কাম নিদিয়ে একো কাম নিদিয়ে
সেইটোৱেটো অ ঠিক আছে দিয়া কালি কথা পাতিম কালি কথা পাতিম বাই বাই ভাল লাগিল অ অ অ উ বাই উ গুড নাইট উ উ উ।